শুনি ভালা নে কি
মই আকৌ ৱান জি বি লোন ললো
অ সেইটো কাৰণে কাট
মোৰ মানে কি হৈছে ফাইভ জি এতিয়া ফাইভ জি চলি থাকে যে আমাৰ ইয়াত পুৰা
আহ
মোৰ ৰিচাৰজ কৰি থোৱা আছে ফৰ জি
অঁ
তাৰপিছত তোমাৰ আৰু ফোনটো এতিয়া আপডেট দিয়া আগত একো নাছিলে আপডেট দিয়া আগত ইমান এতিয়া আপডেট দি দিয়াৰ পিছত মানে পুৰা নেট যাবলে ললে দুপৰয়লে মোৰ মানে দেৰ জি বি খতম হৈ যায়
অ অ তুমি মোক কাম এটা কৰি দিয়াচোনবাচটো মোক চাই দিয়াচোন
নে এডিয়াৰী মোৰ যোনটো লিখি থোৱা আছিলে সেইটো মতে তোমাৰ চচিয়েল তাৰ চত হিষ্ট্ৰি আছিলে
ন তুমি মোক ফটো মাৰি দিবা নাই তুমি কেতি কুনটো কুনটো এৰ দেখিছিলা মানে এইটো
মই থ্ৰী পইন্ট জিৰ' জিৰ' লিখিছিলো অ
সেইটোকে মোক ফটো মাৰি দিয়াচোন
ঠিক আছে অকমান পিছত দিলে হ'ব ন
হ'ব এই কলটো এনেৰি লওক তাৰপিছত দিলে হ'ব
অ
মোৰ মানে আজি যিখন হেৰি কথা শুনালে আৰু
কহিবা
নহয় ন পঢ়ো মই স চাইছো পঢ়তনো সময় হয় কিতাপ যিকত আছে তাক সৌখনো গালি পাৰি লৈ গ'ল তোক কিতাপ মই সজাবলৈ দিছিল নেকি বুলি এই আাম হিষ্টি আছাম হিষ্ট্ৰ্ৰী নহয় মানে গোটেই হিষ্টি যি কে ম পাহৰি থাকিলো অ তোক কিতাপ সজাবলৈ দিছিলো কেইবামাহো হ'ল লাষ্ট ডিচেম্বৰতে হনা
অ
তাৰ পাছত লৈ গল বৈও দিব মানে
ভাত কিহে বনাইছে
বাত এ দালি দুপৰীয়া আছে দেউতা কিবা তিতা শাকৰ ভাচি বন ল এতিয়া মায়ে মন মাৰি মাৰি আলু গুটি কাটি আছে
অ মন মাৰি থাকিলোনো কি হব ভাল হ'ব আৰু
ন খবৰটোতো ভাল হ'ব আৰু ডক্তৰজন বহুত ভাল মানে সেইজন ডক্তৰ ওচৰতে মানে আমাৰ ভাইটিৰ জন্ম হৈছিলে
অ অ
কিন্তু মানে এতিয়া প্ৰাইভেট হ'ল যে
সেইটোয়ে প্ৰাইভেটত আমাৰ নিচিনা মানুহবোৰৰ প্ৰাইভেট বুলি ক'লে চিন্তাইও
মানে টেনচন হৈছে অ সেনেকে মিলাব ত্ৰিশ চল্লিশ হাজাৰ মান মিলাব পাৰিব কিন্তু সেই পিছৰ দহ হোজাৰ বিশ পিছৰটো কেনেকে মিলাব
উম
ত্ৰিশ মান মিলাব পাৰিব চাগে মোৰ অনুমান কাৰণ এই যে লোন লৈছিলে যে
আহ
তাৰপৰা মিলাব পাৰিব চ তাতকে বেছি নোৱাৰিব মোৰ মনে কয় মানে কাৰণ তাৰ তাৰ পৰা বহুত খৰচ কৰি দিলে যে
হয় অ খৰচ তোমাৰ কি কবা আৰু
উম বৌৱে ফোন কৰিছিলে ফোনটো কাটি দিলো।
উম মই আজি বাকো কৈছো কাইয়ত কথা পতা কথা
মই টাস্কটো কমপ্লিট কৰিব লাগে। প্ৰেমেণ্ট সোমালে পাচবুকত। হেৰি শনিবাৰ মানে সোমাব চাগে হেনো
অ এ এস এসপ্তাহৰ পিছত সোমাই হ'বা মই আজি সোমাইছে ছেভেন থাৰ্টি থ্ৰী
ছেভেন থাৰ্টি থ্ৰী
অ সেইটো মোৰ একাউণ্টৰ নহয় এসপ্তাহত যদি আমি সিমান খিনি গোটাব পাৰো মানে তেতিয়া কথাই নাছিলে
নহয় মোৰ বেয়া হ'বগে যদি মই টাইম দিব পাৰো এতিয়া চোৱা মই তিনিটা কল কৰিছো ধৰা তিনিটাতে মোক এতিয়া মই তালৈ ফোন কৰিছিলো মানে বোলোত কি হৈছে মানে কেতিয়া সোমাব এইটো দেখাই আছে তেতিয়া কৈছে তুমি ইমান লেট ল পোৱা নে বোলে
অ বহুত লেভ ল পাই লেভ লাপাব পাৰা তুমি
তুমি ইমান লেপ লেপোৱা নে এনেকে বুলি কৈছে। মই আকৌ টাইমটো ব গৈ থাকক বুলিয়ে লেপ লেপাই থাকো। জৰ তৰ পৰা এটুকুা এটুকুৰা কথা উলিয়াই
মোৰ তেনেকে ক'ম মানে এনেই ধহেৰ কথা ওলাই কিন্তু পাতিবৰ টাইমত
মানে পাতো বুলি কলে কথা নোলায়।
অ সেইটোৱে
উম ভাত কিহেদি খালা?
ভাত মানে কি হ'ল দালি বনাইছিলে তাৰ পিছত দালিতে ভাত কেৰেলা আলু, জিকা দি দিছিল ছিলে সেয়া মোক পিটকা কৰিবলৈ দিলে মই পিটকা কৰিলো কাষতে থৈ দিছিলো। ছিলে বি জলকীয়া আচাৰৰ তেল এবাটি
অঁ
গম নাপাও সেয়া বি জলকীয়া আচাৰত তেল বুলি মই আমৰ আচাৰ তেল বুলি ভাবিছো। মায়ে চাগে বৈয়ামত বেছি হল কাৰণে উলিয়াই থৈছে। দিলো বাকী তাৰপিছত মই দালিটো নাখাওৱে মচুৰ দালি সেয়া পিটিকাই ভাত খাই মানে মই তোমাৰ চৈধ্য ভৱন দেখি গলো মই এনেকুৱা অৱস্থা লাষ্টত গৈ খোৱা পানী তাত টিংটোত মুখখন জুপিয়াই থৈ দিছোগে এতিয়া হলে গাখীৰ নাই হাত পুৰি মানে মোৰ এতিয়াও কিবা হৈ আছে টেঙা মাৰিছো কিবা কৰিছো, কিবা কৰিছো।
পুৰিবই টুন আৰু বি জলকীয়া সোপা
এই ধেমালি সোপা নেকি মই ভাবিছিলো মানে আমৰা আচাৰ মই যে এতিয়া মাহঁতে জলকীয়া আচাৰ বুলি খাইছে মই তেতিয়াহে গম পাইছো মই ভাবি আছো ক' পৰা ইমান জলা আহিলে। মইতো জলকীয়া সনাই নাছিলো।
আহ
কোনেও আজি মানে শান্তিয়ে পিটিকা খাব নোৱাৰিলে।
তুমি আৰু যিখন কৰি দিলা আৰু
ক
আজি ৰ'দ কেনেকুৱা?
এই নকবা মই আজি ভিতৰতে সোমাই আছো।
অ আগবেলা সেয়া কাম কৰিলো মই
মেখেলা দুটা পাৰি উলিয়াই দিলো ভিতৰতে সোমাই লৈ। মইহে ছাৰ্ট দিনটোৰ ভিতৰতে সোমাইছো চাৰে পাঁচটাতহে ওলাই গৈছো। হেল্ল'
হেল্ল'
অ এতিয়া শুনিছো মাজতে নুশুনা হৈছিলোঁ
নুশুনিবা এইদোন মই পাগলামি কৰি থকাটো বন্ধ কৰি দিলে। মই অ অথনি নাম মেনচন কৰিব পালো নি
জানো মানে মানে ইমানকে মনত নাই এতিয়া
উম উম
পাহৰি গলো আজি চুমতিয়া নাই কৰা
অহ
সটো কথালে মনত পৰিয়ে মোৰ নাম মেনচন
মই কৰিছিলো অথনি মোলে তিনি চাৰিবাৰ মান কৰিছে একো এটা কৰিব পৰা নাই কি হৈছে কি আন কি যে আমাৰ পেমেন্ট যে সোমাই হয়টো উলিয়াব পৰা নাই ন ওলোৱা সেনো স্কিণ ৰেকৰ্ড কৰিবলে আকৌ মই বিচাৰিয়ে নাপালো স্কিণ ৰেকৰ্ডটো মোৰ ভাগৰ ফোনত
অহ মই উ চাৰে পাঁচটা মানত ওলাই গৈছো ঘৰৰ পৰা সাতটা বজাত ঘৰ সোমাইছোহিহে
মই তিনটাত ওলাই গৈছো
অ সেই তাত সোমাইছো আহি আঠটাত সোমাইছো আঠটা দহ পোন্ধৰ মান হ'ল আৰু তাৰ পিছত গা পা ধুই লেকচাৰ অকণ দিছো কাৰণ ইনকামতটো মেইন ন
উম সেইটোৱে ইনকাম লাগিবই
ভাগৰ মাৰোতে যদি পইচাও পায়
অ মোৰ ডেইলিও এ দেৰশ মানকে ওলাই আছে বাঅ
দিয়াপা নে
দিয়াপা বুলিয়ে নহয় ইফালৰপৰ, সিফালৰ পৰা
অ ৱা মোৰ সিমান এতিয়া ওলোৱা নাই মোৰ এদিনৰ পেমেণ্ট পাব লাগে এতিয়া দিয়ে নে নি নিদিয়ে নে পাইছো বাৰু দেই চিলেবাচটো গেট থ্ৰীহে দিছে ফ'ৰৰ নাই দিয়া
প্ৰায় খিনিয়ে একে খিনিয়ে একে খিনিয়ে
ঠিকহে ঠিকহে আৰু মই বিশ হাজাৰ দি পঢ়িবলে নাই অ
উহোহো
এ মানুহ ঘৰমানে ধনী মানুহ বাপেক মাছ অ বাপেক মানে মাষ্টৰ তাৰপিছত জীয়েকক দিছে ঘৈণীয়েকে গিৰীয়েকৰ পইচাতে খাই বহি থাকে তাৰপিছত আৰু জীয়েকক দিছে আৰু এতিয়া উ এনে আমাৰ লগৰ
অ তুমি মানে সৰুটোক কৰাগে টিউচন অ
অ মানে নবৈ একেখন ঘৰতে বহি আছিলে একে ছেম ছেম ঘৰ যে
আহ
চেইম চেইম ঘৰ যে হোইট হোইট কালাৰ যে
কোন খিনিত বাৱ কৰ হয় কোনখিনি
এ বৰ নামঘৰ পাৰ হৈ
বৰনামঘৰ মানে
পান বাই পোৱা নামক
অ অ অ
সোৱাইট সোৱাইট যে চেম ঘৰ দুটা যে মাজান ঘৰ মাজান গেষ্ট হাউচ পোৱা হয়।
তোমালোকৰ সেইফালে নে মানে কলেজৰ ফালে
কলেজৰ ফালে মাহাজন গেষ্ট হাউচ পাৰ হয়।
অহ
চেম দুটা হাউচ মানে কেই তাৰপিছত আৰু। গিৰিয়েকৰ পইচাত খোৱা আৰু মানে খাবয়েই বা হ'লেও
টিউচন কৰিব লৈছিলা তাত নেকি?
অ অ তাত মানে হে আহি পেলাই মানে জা- জোৱালিয়ে কথা পাতি আছে তেতিয়া মানে মোক কথাটো কলে অ তুমি গম নোপোৱা নেকি ইউনিভাৰ্চি চিতি বহুতে কৰি চাবা কৰিলেও আমি গম নাপাওঁ এনেকে ক'লো।
আমিনো কেনেকে কৰিম বাৰু।
অ তাৰপিছতে বি মানে সিহঁতে গম নাপায় মই মই চাগে বৰ হাই। ঘাই ঘৰ বুলি ভাবিছে
আচ্ছা।
মই মনতে দেই উম বীজ এটাৰ যি মই পোৱা হ'লে মোৰ চলিব লাগে হ'ল হেতেন নাইও মই এনেই এতিয়া চলিব লাগে কৰি আছো ইমান খিনি কষ্ট।
উম! মোক বায়ে মাতিছিলে ডাঙৰ জনী বায়ে মই বোলো পইচাটো ভৰাই দে মই তেতিয়াহে যাম।
উম!
নাই নাই ভাইটিয়ে মই প্লেন বনাই আছো ত ফুৰা ত'ত ফুৰা কিন্তু মানে এতিয়া আমাৰ এটা হাততো পই পইছা নাই মই কৈছোঁ ফিফটি ফিফটিত তেলৰ খৰচটো মই দিম মই ফুল টেঙগি কৰি থৈছোঁ।
অ বাজেট মিলা নাই, বাজেট মিলা নাই।
সেইটোৱে বাকী খৰচ খিনি সি দিয়ক।
মই ফোন এটালৈ অপেক্ষা কৰি আছোঁ এতিয়ালৈকে অহা নাই নটা দুই হৈছে বাৰু।
আহ
মানে কি খবৰ, আহ
চিজাৰিন নহয়, খবৰ আহিব অকমান দেৰি হব।
মানে মইয়ো বাৰে বাৰে ফোন কৰি থাকিবে বেয়া পাইছো আকৌ অশান্তি পাই বুলি।
তাকে এদিন চেচা যাম ওলাবা বন্ধ মিলাই।
কেতিয়াকে।
যাম আৰু বন্ধতে এদিন মিলাই।
আহ অ যাম দিয়া।
যদি বন্ধত মাতিবি নহয় কলেজ খোলাৰ পিছতে এদিন যাম গৰমত।
দ এ দেওবাৰ মিলাই যাম।
অ চবেই ফুৰে আমিহে নুফুৰোঁ।
তে ত লগত মই বেলেগ স ইনকামৰ কলটো কাটি দিছোঁ। দেই।